হেল্ল'
অ, কি কৰিছা?
এ আছো। তুমি?
ময়ো আছো এনে
অঁ খানা পিনা কৰিলা
হে
নাই খামহে নাই খামহে তুমি কৰিলা
হে
তুমি খানা পিনা কৰিলানে নাই
কৰিলো কৰিলো
অ কৰিলা নেকি
কৰা হ'ল বৰ্তমান
অ অ কি কৰিছা এতিয়া তুমি
এতিয়া এনে বহি আছো তুমি
অ। বহি আছা নে? মই আছো ৰেডি হৈ আছো মানে মই অলপমান
অঁ
আমাৰ মানে ওচৰতে ভাওনা এখন আ ছে অ ওচৰতে ভাওনা এখন আছে চাই আহোঙগে বোলো।
অ', অ'।
উম উম।
তোমাৰ মানে নেটৱৰ্কতটো অলপমান প্ৰব্লেম দি আছে জানা, মোৰ তাত মানে মাতটো ভালকে অহা নাই।
অ' হয়। নেটৱৰ্ক কোনোবা সময়ত নাপায় মানে।
অ' নেটৱর্ক নাপাই নেকি কোনোবা একো নাই দিয়া হৈ থাকে।
অ।
কোৱা আৰু খবৰ খাতি। মা হত আমাৰ ঘৰত নাথাকে নহয়।
অ'। ক'বাত থাকে মানে।
শ শ অ' বেলেগত থাকে খবৰ খাতি কোৱা।
খবৰ খাতি বেয়া ভাল মাজতে আৰু।
অ' দেৰ হৈ মাজতে নেকি
অহ তোমাৰ?
মোৰো দিয়া ভাল। বাই মাজাতে আছো আৰু। ঘৰত চবৰে ভাল নে?
হা। ভালে ভালে চবৰে ভাল।
অ' ভাল হৈছে। ভালে থাকিব লাগে চবেই।
অ' ভাল থাকি থাকিলে ভাল আৰু বেয়া থাকিলে বেয়া।
বেয়া দেখিলে বেয়া।
হুম।
কোৱা আৰু। ন মানে হেৰি মই তোমাক কল কৰিম বুলিয়ে ভাবি আছিলো।
হা হা।
মই তোমাক কল কৰিম বুলিয়ে ভাবি আছিলো। মানে, এতিয়া চোৱা, হা। জুবিন দাৰ ক্ষেত্ৰত, ছোৱালীবিলাকৰ লগত বেয়া, হেৰি, হৈ আছে ন। ৰেপ কেছ, এইবোৰতো হৈ আছে। শুনিছাই চাগে,
অ'।
জুবিন গাৰ্গৰ কাৰণেও লাগে, ত'। মই ভাবি আছোঁ, তাৰ কাৰণেও, মানে, আমি এতিয়া, হেৰি, এটা, কি আছিলে, ৰবা, হেৰি, এটা কৰি দিওঁ, প্ৰটেষ্ট
অ'।
এতিয়া তাৰ কাৰণেতো মানুহ লাগিব ন ত মই অকলেতো মোৰ হেল্প লাগিব মোক।
অ' পাৰি হে কৰিব নে, অলপ
তুমি, তুমি, যদি তুমি যদি হেল্প কৰা আৰু
আহঁ'।
বুইছা
অ', বুজিছোঁ।
অ, হেল্প কৰিবা নে?
কৰিম বাৰু
অহ, আচ্ছা। মানে এতিয়া চোৱাহা চবে চাই সিমান মানে আমি যিমানে ভাবো যে এইটো কমিব কমিব নকমে। আৰু এতিয়ালৈকে চোৱা জুবিন গাৰ্গে জাষ্টিচ পুৱাই নাই টো লাগে আৰু আমাক জাষ্টিচ লগে জল্দি জল্দি। এতিয়াতো এবছৰো পাৰ হব চাগে। হব হ'ল।
অ', এবছৰ পাৰ হ'বই আৰু।
হম'।
এতিয়ালৈকে ন্যায় পোৱাই নাই, বৰ্তমান।
এতিয়াালক ন দিয়াই নাই ইচনা হেৰি কি আছিলে, , কণী, যোনটো হয় ভালে নহয় নিয়ায় দিবই লাগিব এতিয়া এতিয়া চোৱা শুনীয়ে কিমান হেৰিত ঘূৰি ফুৰিছে কোনো একো ৰক্তক্তক নাই। ত আমাক ন্যায় লাগে আমি আমি এই বহুত প্ৰটেষ্ট কৰিছে যোনে যোনে প্ৰটেষ্ট কৰিছে সিতে উল্টটা মাৰ খাইছে জেলত গছে দেখি চাই চাগে ত' প্ৰটেষ্ট কৰিলে আমাৰ একোাল নহ'ব। কটো আমি কৰিম আমাক লাগে জাি
অ'।
আকৌ, হেৰি, দেখিছাই চাগে, এতিয়া, ছোৱালীবিলাকৰ লগত কিমান কি কি হৈ আছে। ত', সেইটো কাৰণেও, আমি প্ৰটেষ্ট কৰিম। এতিয়া, চোৱা, আমি ডাইৰেক্ট প্ৰটেষ্ট কৰাটো, মানে, ঠিক নহ'ব। কিন্তু, আমি কৰিবই লাগিব। এতিয়া, কিমান আগৰ পৰা এইবিলাক হৈ আছে, দেখিছা, চলি আহিছে, শুনি আহিছোঁ
উম। সেইটো হয় বাৰু
পাবক লাগে যস্তি তমি লাগে আৰু
অ'।
এতিয়া মানে তাৰ কাৰণে তাৰ কাৰণে আমাক এটলিষ্ট অ' ফাইভ ফাইভ থাওজেন্ড মানটো মানুহ‌ লাগেই ন, ফাইভ থাওজেন্ড মান নহ'লেও আমি এই টো থাওজেন্ড মানটো‌ গটাব লাগিব।
অ' লাগিব বাৰু। অকলেতো কৰিব নোৱাৰি ন, এই
উম অকলে নোৱাৰি। তোমাৰ, মানে, মই কৈ আছোঁ ছিলো কি তোমাৰ মানে হেৰি এতিয়া এইবিলাকো আমি কৰিবই লাগিব কালি নহলে তুমি আমাৰ ঘৰত আহি যাবা ন।
অ' অ' যাম বাৰু।
উ আৰু তোমাৰ মই কৈ আছিলো অ', তোমাক মই সুধি আছিলোঁ। তোমাক যে, হেৰি, তোমাৰ, মানে, কোনটো বিহু ভাল লাগে?
হা? হা?
বিহু, বিহু
বিহু
কোনটো মানে, উ কোনটো ভাল লাগে আৰু কিয় ভাল লাগে?
মোৰ ব'হাগ বিহুটো ভাল লাগে তাতে, ধৰি লোৱা, হুচৰি গাব যাব পাৰি, পাও
আৰু কিবা কয়, পিঠা-চিঠা বনাও, ভাল লাগে আৰু তেনেকে, আৰু কিবা, হা?
গৰু গা ধুৱাওঁগে, ফূৰ্তি-ফাৰ্তা কৰোঁ, তাকেই
অ গৰু গা ধুৱাও
এ মোৰ এতিয়া মনত পৰিছে কথা জানা মানে, আমাৰ ইয়াত মানে গৰু গ হে, ধুৱাই ন? মানে, নিয়ে তেতিয়া মানে এনেকুৱা মাৰে জানা আমাকে মাৰে, গৰু বনাই-বনাই আমাৰ এইয়া, দাদাবিলাকে ওপৰৰ, আমাকেই গৰু বনাই-বনাই মাৰে
অ' কিন্তু মাৰিলে বহুত বিষাই দেই
কান্দি দিবাকে
মাৰিলে, বহুত বিষায়
উম বিষাই, মাহঁত কি কৈছে তোমাক?
মা মাহঁত, এ, শুই আছে। একো কামেই নাই, আৰু শুই আছে, সেইকাৰণে
অ', অ', ভাত-পানী?
ভাত-পানী খালে বাৰু সেইকাৰণে এতিয়া শুইয়ে আছে আৰু
অ', ইমান জল্দি খালে নে? কেইটা বা
এতিয়া, নটামান বাজিল নেকি? চাৰে নটামানেই হ'ল
উ উ আহ আহ কোৱা, দেউ-দেউতা, ভণ্টি নো কি কৰিছে?
হা?
দেউতা, ভণ্টি কি কৰিছে
দেউতা, ভণ্টি মোবাইল চাই আছে আৰু কি কৰিব আৰু
অ আজিকালি চবে মোবাইলে চাই আৰু সৰুৰ পৰা ডাঙৰলৈ ঘূ়ৰা ফুৰা ঘূৰি গৈ। চবেই মোবাইল জানা, এটি এইটো - সেইটোও চোৱা ডাঙৰ মানুহ বিলাকে চোৱাটো বেলেগ হা, এতিয়া সৰু -সৰু ছোৱালী বিলাককে ইমান সৰুৰ পৰাই পাৰ্চনেল ফোন দি - দিছে। সৰু, সৰু- সৰুতে ইমান ট্ৰেঞ্চলেচন দি দিছে। এইটো মানে ঠিক, হোৱা নাই জানা, এইটো ঠিক নহোৱা নহয়। বুজিছা নহয়? উম,
কি কবা, আৰু নুশুনে আৰু কলে মানে,
উম,
বাকী পিছে ভাত- পানী কেতিয়া খাবা?
ভাত - পানী আমাৰ অ-এঘাৰটা, চাৰে এঘাৰটা মান হ'ব। মানে টোপনি লাগিছে যানা কালি মানে হেৰি চাব 'গলো ভাওনা। টোপনি খটি হল। আৰু ৰাতিও দেৰি দেৰিকে শু, ন '। তাৰে এতিয়া জল্দি টোপনি লাগিছে কেনেকৈ খাওঁ। কোৱা আৰু- ম-অউ আমি যে সৰুতে- হা-
তোমাৰ ভণ্টিহত কি কৰি আছে?
আমাৰ ভণ্টিহত এয়া ওচৰৰ ভাওনা এখন আছে তাতে গ'ল।
অ, -
উম,
ভাওনা হৈ আছে নেকি বাৰু?
ভাওনা মাৰি‌‌য়াত চুকুৰা হৈ আছে।
আহ, ভাওনাখন ভাল হৈছে নে?
ভাওনাখন ভালেই হৈছে। অ ', আজি মানে ভাল লাগিব আৰু কালি - কালি, যিসকল হেৰিখিনি ইন্টাৰভিউ - ইন্টাৰভিউ সুধি দেখাইছে কোন -কোন হয়, কোন- কোন নহয় কি কি ওলাব।
অহ,
আজিও মানে ভাল লাগিব আৰু ভালেই মানে ভাল, ভাল হয় আমাৰ ইয়াত বহুত ভাল হয়। অ,
অহ,
ফাঞ্চন হলে গেৰেণ্টিটো ইমান দিব নোৱাৰোঁ গে ভাওনাটো কিন্তু বহুত ধুনীয়া।
অহ,
মানে গা চা ইমান বিষ হৈছে হাতডাল যে মোৰ আৰু হাতডালৰ কঁকাল দাল, এনেকুৱা বিষাই আছে জানা। আমি মানে হেৰি লাডা যাব পাৰিলো হয় ন এতিয়া চলাই চোলাই মানে বন্ধ লাডাক লাডাক যাব পাৰিলো হ দেই লাডাক
অ ভ
তাৰ মানে- বাইক-
উম অ
ন ত মানে বাইকেৰে যায় আৰু অ অ তাৰমানানে স বাইক বাইক ৰাইডত মজা লাগে মই বাৰু বাইক চলাব জানো আহ দা
হয় জানো অলপ- চলপ।
অলপ তাৰ মানে হেৰি ৰাস্তাবলাক হেৰি যে, অলপ অলপ এনেনে নহ'ব।
তাকেই
ৰাস্তাাবিলাক মানে বহুত বচাৰে তাত মানে বহুত টাৰ্ণিং কাটিব লাগে। আৰু বোকা মানে বোকা- চোকা নাই আৰু বৰষুণ দিলে হ'ব চাগে আৰু মানে উখ- চাপৰ জাগা বিলাক। উ কিন্তু পাহাৰত কি মজা লাগে- মানে পাহাৰত-
পাহাৰত উঠি মোৰ বহুত ভাল লাগে।
মোৰ পাহাৰ ভাল লাগে অক
মোৰো
হম।
দেখিবও ভাল লাগে বাৰু
দুখিব ভাল লাগ আৰু
ঠিক আছে হ'ব দিয়া অকনো
অ-অ- হ'ব দে।
কালিলৈ কথা পাতিম। দিম দিয়া।
উম- উম- উম-
বাই-বাই।
বাই- বাই গুড-নাইট।
গুড নাইট